অ'! শুনা পাই আছা?
অ'! পাই আছোঁ। কি কৰি আছা?
অ'! মই এই, বিচনাতে এনেই পৰি আছোঁ। তুমি?
অ'! আছোঁ দিয়া, মইয়ো।
উম, বাকী তুমি, আমাৰ লগত যাবা ন'?
অ'! যাম-যাম-যাম। মোক এ, যোৱাকালি লগৰটো মোক জনাইছিলে।
উম! আৰু গম পোৱা ন' কিমান ভাড়া পাৰিব, গোটেই?
নাই, এইগিলাটো নাই, নাই। এইবিলাকটো মই গমেই পোৱা নাই। সেইকাৰণে, মই তোমাক, আজি তোমাক ফোন কৰিছোঁ, গম পাইছা?
অ'! হয় নেকি?
অ'!
অ'! মানে, আঁ আচলতে, আমি এটা এই যে, ইংৰাজীৰ যিটো, ক্ৰুজ শ্বিপ বুলি কয় ন'!
উম, হোঁ, হোঁ!
তাতে, আমি যাম মানে। এইটো মানে, অ অসমীয়াত বিলাসী, ভ্ৰমণ, আঁ বিলাস সী ভ্ৰম, জাহাজ ভ্ৰমণ বুলি, কয় নেকি!
উম, হোঁ, হোঁ!
হেল্ল'?
অ'! শুনা পাই আছোঁ। কোৱা?
হয়! এইটো, বিলাসী ভ্ৰমণ জাহাজ বুলি কয়, অসমীয়াত।
আচ্ছা, আচ্ছা।
তাতে, আমি যাম মানে। আৰু সেই, ভ্ৰমণ জাহাজখনৰ নাম হৈছে, কৰ্ডেলীয়া ক্ৰুজ।
আচ্ছা।
তাতে, আমি যাম মানে। ত' টিকটটো বুক কৰিলোঁ, মই। আঁ ফ্লাইটৰ টিকেট বুক কৰিছোঁ।
আচ্ছা, কৰিলা নেকি?
হেল্ল'?
অ'! শুনা পাই আছোঁ, কোৱা?
হয়, মই বিমানৰ টিকেট বুক কৰিছোঁ। উৰাজাহাজৰ টিকেট। ত' কেইজন? আমি, ছয়জন মানুহৰ কাৰণে, বুক কৰিছোঁ দেই। এটা, এটা। গতিকে, তোমালোকে মোক পইচাটো হা, হা, আচ্ছা! কিয় না, তুমি নাথাকিলে কেনেকে হ'ব আৰু? মিয়ে মেইন মানুহটো। হাঁ, হাঁ, হাঁ! বাকী, ছয়জন টিকেট বুক কৰিছোঁ, ছয়টা মানুহৰ কাৰণে।
অ' অ'!
আৰু তোমালোকে, মোক পইচাটো পিছত দি দিলেই হ'ল হা।
অ' হ' এই, একো নাই। সেইটো দি দিম দিয়া, মই তোমাক।
উম, বাকী আমি, এই মাহৰ পঁচিছ তাৰিখে যাম আৰু।
অ' অ' অ' অ'! একদম নিশ্চয় ওলাম আমি।
হা পঁচিছ তাৰিখে আমাৰ ৰাতিকে ফ্লাইটটো আছে, বিমান। টো যাব আৰু গুৱাহাটীৰ এ এয়াৰপ'ৰ্টৰ পৰা
অ অ
তাৰপিছত আ ক'ত গোৱা নে মুম্বাই নে কবাত নামিব হা
হা হা হ
তাৰ পৰা আমি মানে কৰ্ডেলীয়া ক্ৰুজৰ যিটো অফিচ ন
অ অ
তাতে আমি যাব লাগিব আৰু গোটেইকেইটাই মিলি।
উম
তাৰপিছত তাতে অকণমান আমাক মানে চেকইন কৰাব তাৰপিছত আমি একেলগে উঠিব পাৰিম আৰু গম পাইছা।
উম মই মানে একদম বহুত মই মানে বহুত বেছি উৎসাহিত হৈছো গম পাইছা।
ময়ো বহুত উৎফুল্লিত হৈছোঁ এনেকুৱা এক এটা মই জাহাজত উঠি জাহাজত উঠি কেতিয়াও পোৱা নাই। তাকো সাগৰৰ মাজত এটা বিশাল প্ৰকাণ্ড জাহাজ। য'ত তোমাৰ চব আছে ক'ব গ'লে গম পাইছা সেইখন জাহাজ ইমান ডাঙৰ। সেইটো মানে জাহাজ খন এটা চহৰৰ সমান গম পাইছে। তা তাতে তোমাৰ। কি নাই তাতে তোমাৰ মানুহৰ থাকিবলৈ কোঠা আছে। আছে তাতে তোমাৰ ডাঙৰ ডাঙৰ মল আছে বজাৰ আছে তাতে চিনেমা হল আছে তাতে জিম আছে তাতে খাবলৈ তোমাৰ ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্ট আছে। মানুহৰ মনোৰঞ্জনৰ কাৰণে তাতে কিছুমান মানুহ নাটক কৰে তাতে---তাতে গান বাজনা হয় তাতে কনচাৰ্টছ হয় কিমান ধুনীয়া মানে পৰিৱেশটো।
মানে বহুত ভাল লাগিব আৰু যাই হয়নে নহয়
বহুত ভাল লাগিব তুমি ভাবাচোন মানে সেই জাহাজ খন মানে তোমাৰ আ ক'ৰবাত নে গোৱা নে ক'ৰবাত মুম্বাইত পৰা আৰম্ভ কৰিব। তাৰপিছত কেৰেলাতে ক'বাত ৰখিব নেকি? তাৰপিছত আমি তাতে অকণমান কেৰেলাত ফুৰিম আৰু তাৰপিছত আকৌ জাহাজত উঠি যাম, তাৰপিছত মানে গো গোটেই আমাৰ যিটো এৰেবিয়ান চি বুলি যিটো কয় ন আৰু আ হেল্ল'।
নাও হাকুৱা।
আ এক ছেকেণ্ড যিটো আৰব সাগৰ আছে ন
হুম হুম হুম।
সেই আৰৱ সাগৰখন আমি মানে ভ্ৰমণ কৰিম আৰু গোটেই
হুম হুম হুম।
তাৰপিছত ভ্ৰমণ কৰি কৰি আ আমি মানে সাগৰৰ মাজতে থাকিম মানে গম পাইছা আমাৰ চাৰিওফালে ইফালে সাগৰে সাগৰ থাকিব মানে আমি ক'তো ওলাই মেলিব নোৱাৰিম আৰু জাহাজৰ পৰা বাহিৰত। কিন্তু জাহাজৰ ভিতৰতে বহুত মনোৰঞ্জন কৰা মানে
আ
বস্তুবোৰ আছে আৰু।
এটা মানে আৰু, এটা মানে আৰু তোমাৰ সৰু সুৰা চহৰ বুলিও ক'বা পাৰা আৰু মানে নহয়।
সেইটোৱে সৰু সুৰা চহৰেই। সেই গোটেই আমি কৰৰ্ডিলীয়া ক্ৰুজ জাহাজখন আমি ঘূৰি ফুৰিব পাৰিম।
উম।
তাতে তোমাৰ খানাটো ইমান ভাল।
হয় নেকি?
বহুত বেছি ভাল। তাতে একদম মানে দামী দামী হোটেলবিলাকেও মানে পাত্তা নাপাব। তুমি এনেকুৱা খানা জীৱনত কেতিয়াও, খাই পোৱা নাই, এনেকুৱা খানা মানে। তোমাৰ মায়ে মই কৈছো ন' তাতে তোমাৰ স'ব আছে ক'ব গ'লে। আমাৰ যে গুৱাহাটীত যে চিটি চেণ্টাৰ, পি ভি আৰ, সেনেকুৱা যে ডাঙৰ ডাঙৰ মলবোৰ নাই জানো? সেই সেনেকুৱা প্ৰকাৰৰ মলেই সেই জাহাজটোত আছে মানে। হেল্ল'
অ' গ'ম পাইছো গ'ম পাইছো।
উম, বহুত ভাল লাগিব, গোটেই জাহাজখন ফুৰিম।
আৰু লাইক কিমান দিনৰ কাৰণে ট্টিপটো থাকিব?
আ ভ্ৰমণটো তোমাৰ পাঁচটা ৰাতিৰ কাৰণে মই বুক কৰিছোঁ টি কেট।
অ' অ।
পাঁচটা ৰাতিৰ কাৰণে বুক কৰিব কৈছিলোঁ, এই আমাৰ আৰু এজন লগৰ আছে ন'। তেওঁ মানে আ বুক কৰি আছে আৰু। মই অকল তোমাৰ আ ফ্লাইট টৰ টিকেটটো মই চাইছোঁ। বাকী ক্ৰুজৰ টিকেটখিনি সি চাইছে মানে।
উম।
তাৰপিছত তুমি আমাক মানে, হা কোৱাচোন?
কোৱা কোৱা তুমি কোৱা?
আমাৰ বেলেগ বেলেগ কোঠা দিব থাকিবলৈ আৰু আমি কোঠাত শুই মানে, সাগৰ খন চাই থাকিব পাৰিম গ'ম পাইছা। সাগৰটো কেনেকুৱা নীলা কিমান ডাঙৰ, কিমান প্ৰকাণ্ড। বেলেগেই মানে মজা লাগে মানে, গ'ম পাইছানে?
উম, হুম হুম।
মোৰতো একদম মানে, কথা সাগৰৰ কথা পাতিলেই মানে মোৰ গাৰ নোম উঠি যায়।
হয় নেকি?
সেইটোৱে।
আৰু মোকতো কাপোৰ চাপোৰো কিনিব আছিলে।
অ। অ' তেতিয়াহলে তুমি বৌৰ লগত যাবা আকৌ। কাপোৰ অকমান বজাৰ কৰি লৈ আনিবা। বৌ যাবনে নাই লগত? অ' আৰু তোমাৰ পোৱালীজনী কিমান ডাঙৰ হ'ল?
এতিয়া তাই আৰু ছয় বছৰো হৈছে আৰু।
অ' ছবছৰ হৈছে? অ' তাইক মই বহুত বছৰ দেখাই নাই।
উম, তাকে সেইটোয়ে মইও ভাবি আছো তোমাৰ লাইক, লগ ধৰিব লাগে আৰু চ'ব ফেমিলিকে গোটেই মিলি নেকি?
উম, সেইটোৱেতো আমিতো সৰুৰে লগ আৰু হয়নে কলেজত একেলগে পঢ়িছিলোঁ। উম, তাকে মই তোমাৰ অ' মোৰ তাই ভালেই আছে দিয়া, তাই অকণমান জ্বৰ, চৰ্দি হৈ আছে।
অ' হয় নেকি?
উম তাকেই অলপ তাইৰ প্ৰতিপাল কৰি আছোঁ, আজি মানে খানা - চানা চ'ব মই বনোৱা। উম, আজি মোৰ তাইৰ গা বেয়া মানে মিছেছৰ।
অ' একো নাই দিয়া ভালকে আৰু ৰাতি ঔষধ সৌষধ দিছা নে চ'ব ভনীয়েকে?
নাই সিমান বেছি হোৱা নাই এনেই অলপ চৰ্দী লাগিছে যে আজিকালি অলপ ব তৰটোও বেয়া ন' খুব গৰম পৰিছে নহয় জানো। কাৰণে আৰু তোমাৰো মই মাইনাক তোৰ মাইনাজনী হেৰিতে দেখা, তাই যে অন্ন প্ৰসন্ন পাতিছিলা যে।
অহ', হ' গম পাইছো গম
হা', মই তেতিয়াই তাইক প্ৰথমবাৰ দেখা, এতিয়া ডাঙৰেই হ'ল চাগে ন?
অ', ডাঙৰ হৈছেই এতিয়া তাই, তুমি অ', স্কুলত মানে আৰু দুম দিমে ৰ'বা আৰু নেক্সট বছৰ মই এডমিশন দি দিম তাতে।
অ', চোন তাইৰ চোন ছয় বছৰ হ'ল, তুমি স্কুলত দিয়াই নাই?
দিয়া নাই মানে অলপমান এ কিবা হৈছিল ৰবা, অলপ মাজতে তাৰ বেমাৰ হৈ গৈছিল বহুত বেয়াকে গম পাইছা?
অ'।
অ', অলপ অলপ চিৰিয়াচ ন অলপ বেমাৰ হৈ গৈছিল, ত তাতে মা নে অলপমান এডমিট কৰিব লগা হ'ল, গম পাইছা?
অ', মইচোন গমেই নাপাও তুমি কাকো কোৱা নাই নেকি বেলেগক?
কোৱা নাই বাৰু তোমাৰ লগত কথাই পাতা নহয় না মোৰ।
অ', মোকো বেলেগ আমি যোনে যোনে লগ ধৰিছোঁ এই ভ্ৰমণটোৰ কাৰণে কোনেও মোক সেনেকুৱা তোমাৰ ছোৱালীজনীৰ কথাটো কোৱাই নাই মানে কোনেও। এনেকুৱা মই খবৰো পোৱা নাই, নহ'লে তোমালোকৰ ঘৰতে গলোঁ হয় এদিন তাইক চাবলৈ।
সেইটোৱেই সেইটোৱেই।
ওম, তাই এতিয়া ভাল পাইছে ন?
অ', এতিয়া ভালে আছে ৰবা, এইবাৰ এডমিশ্যন দি দিম তাইক ৰবা।
অঁ ', এবাৰ এডমিশ্যন দি দিবা, অঁ', তাইকো লৈ আহিবা মাইনাজনীক।
আহ', তাইকো লৈ, হেহ সেইটোৱে সেইটোৱে লৈ যাম ৰবা।
উম', ঠিকেই আছে। উম', আমি যে কিমান ডাঙৰ হলো ন?
তাকে বহুত ডাঙৰ হৈ গ'লো আমি না।
সেইটোৱেইতো সময় যে সময়টো যে পতককে গ'ল ন?
প্ৰথমতে, সেইটোৱেতো পতককে গুচি গ'ল সময়, বাকী তোমাৰ কামবোৰ চলি আছ শুনা ভালকে?
হয় হয়, মোৰ বিজনেছ ভালে চলি আছে, ওম মই মানে চাক কৰিটো এৰি কিনে বিৰাট ভাল পাইছোঁ, চাকৰিটো মানে মোৰ বহুত এ ফে মই নিজৰ পৰিয়ালবৰ্গক টাইমো দিব পৰা নাছিলোঁ। আৰু মোৰ বাচ্ছাকেইটাৰ লগতো মই খেলিবলৈ নাপাওঁ মানে বিৰাট কাম কৰায় মোৰ মেনেজাৰটোৱে।
সেইকাৰণে ভাবিলোঁ অকণমান আ, ভাইটিৰ লগত মিলিকেনে নিজা এটা বিৱ ব্যৱসায় আৰম্ভ কৰোঁ আৰু।
হম, হম।
ত' তাতে ভাল মোৰ এ ইনকম হৈ আছে আৰু পৰিয়ালটো ভালকে চলা ব পৰাকে ওম, ত' সেনে কুৱা তুমি ক'ত চাকৰি কৰি আছা?
ময়ো লাইক এতিয়া অলপমান অ' সৰু সুৰা বিজনেছ আৰু আৰম্ভ দিছো আৰু গম পাইছা?
অ' তুমিও চাকৰি বাদ দিলা নি তুমিতো ৰিলায়েনচত কৰা নাছিলা জানো?
নাই, নাই কৰি আছিলোঁ মানে থাকৰিও কৰি আছো এত এতিয়া অলপমান বিজনেছো এটা আৰম্ভণি দিলো আৰু।
অ' তুমিচ ৰিলায়েনচত এতিয়াও আছা?
আছো, আছো, আছো।
অ'অ'তোমাৰতো এতিয়া প্ৰমচন হ'ল চাগে ন?
অ' প্ৰমচন হৈছে আৰু।
অ'প্ৰথম এ কিতাপ কেইটো কেই নম্বৰ প্ৰমচন দ্বিতীয় নম্বৰ প্ৰমচন।
অ' দ্বিতীয় নম্বৰ, দ্বিতীয় নম্বৰ।
অ'তাতে মানে টকা-পইচা ভালেই দিয়েনে?
অ'ভালে দিয়ে আৰু তোমাৰ।
অ'অ' ঠিকেই আছে তাতে চাগে তোমাৰ আৰু তোমালোকক মানে আ, যেতিয়া ট্ৰিপত লৈ যায় বিজনেছ ট্ৰিপত তেতিয়া গাড়ী চাৰি দিয়ে চাগে ন' তোমালোকৰ এপাৰ্টমেণ্টলৈকে? অ' অ' তে ঠিকেই আছে তুমি চাকৰিটো নেৰিবা তেতিয়াহ'লে।
নাই, নাই নেৰো এনে জাষ্ট আৰু অলপমান ইনকাম চৰ্চটো বাঢ়ক। অ' অলম ভাবিছো আৰু গম পাইছা।
অ' অ' ঠিকে আছে সেইটো কাৰণে কৰা আৰু চাকৰিটো বজাই ৰাখা।
মাইনা কাৰণে কৰি আছো আৰু তোমাৰ অলপ তাৰ ফিউচাৰৰ কাৰণে অলমান।
অ' বুজিছো, বুজিছো সেইটোৱে, সেইটোৱে এতিয়াৰ পৰা বিজনেচ ছত লাগি থাকিলে মাইনা ডাঙৰ হোৱালৈকে বহুত ডাঙৰ হ'ব বিজনেছটো নহয় জানো? এইটোৱে তাইকে তুমি এটা ভাল জীৱন দিব পাৰিবা হয় নে? তাকে সেইটোৱেটো আমাৰ আশা আৰু দিয়া চোন পৰিয়ালক সুখত ৰাখাটো আৰু। এ, দিয়া বাৰু উম, ঠিক আছে হা।
পঁচিছ তাৰিখে লগ ধৰিম দিয়া।
অ' অ' দিয়া, দিয়া ঠিক আছে জল্দি আহিবা দেই তুমি।
অ'অ'একদম, একদম।
উম, দিয়া ঠিক আছে দিয়া।